হেল্ল' অ' হেল্ল' অ' অ' শুনিছো দিয়ক।
আহ তুমি কি কৰি আছা তুমি?
মই এনে বাহিৰতে ফুৰি আছিলো বতাহ খাই আছো।
অহ বা বাকী পিছে ঘৰত সকলোৰে ভালনে?
সকলোৱে সকলোৱে ভাল আছে মা দেউতা ভন্টি সকলোৱে ভাল।
অহ ঠিকে আছে মই আমাৰো গোট সকলোৰে ভালে আছে। আহ মই তোমাক ফোন কৰিছিলো এটা কথা সোধাৰ কাৰণে।
কোনটো কথা নো?
তোমাৰ আ ঘৰ কিবা বনাই থকা বুলি মই শুনিছো চিলো সেইকাৰণে মই তোমাক ফ'ন কৰিলোঁ।
বেছি দিন হোৱা নাই বনোৱা ষ্টাৰ্ট কৰা। আৰু
অঁহ মানে এইকেইদিনতে আৰম্ভ কৰিছা।
সেইদিনতে আৰম্ভ কৰিছে।
অঁহ মই তোমাৰ মই শুনিলো যে তুমি ঘৰটো আহ আগৰ ঘৰটো বনাই থকা বুলি মই শুনিলো। সেইকাৰণে মই তোমাক ফোন কৰিলো এ এটা কথা সোধাৰ কাৰণে তুমি এ তাৰে চিমেণ্ট বালি আৰু ইটাবোৰ ক' পৰা কেনেকে তোমালোকে মেনেজ কৰিছ
অঁ আমিতো তলৰ এটা হাৰ্ডৱেৰ দোকান আছে তাৰ পৰা মই আহিছোঁ আমাৰ ইয়াতে কষ্ট আহিবৰ কাৰণে পাহাৰৰ ঘৰ যে কষ্ট হৈ আনিবৰ কাৰণে বস্তু লগৰ ইমান দাম আৰু ওপৰও গাড়ী আহোঁতে কষ্ট হৈ যায় তাৰপিছত মানুহ এক্সট্ৰা লেবাৰ লগাব লাগে
থাকিলে সেই সমস্যাৰ বহুত সমস্যা হয় আৰু যিহেতু তোমালোক হয় হয়
ঘৰৰ পৰা বেৰা বিলাক হাতাই কিনে ইটা গাঁঠি দিছো যে তাতে থকাৰ কাৰণে খাবৰ কাৰণে বহুত কষ্ট হৈ আছে আৰু
অঁ অঁ তাৰ মানে তোমালোকৰ আগৰ ঘৰ খনতে বেৰবোৰ গুচাই কিনে তোমালোকে ইটাৰে গাঁথনি কৰি আছা
হয় হয় সেইটোৱে সেইটোৱে
অঁ আৰু আজিকালি বস্তুবোৰৰো বহুত দাম বাঢ়িছে নহয় জানো
দাম বাঢ়ি গৈছে বহুতে দাম
অঁ আমাৰ সময়তটো আমি এ তিনিশ পঞ্চাশ টকা নে কিমান তিনিশ সত্তৰ টকাত এবেগ চিমেণ্ট পাইছো
এ এতিয়াতো এতিাতো পাঁচশ টকাৰ ডাবল সেনেকা হৈ গৈছে মিস্ত্ৰীৰ খৰচাও ইমান আৰু
হয় সিহঁতে কাম কৰা একো আমি
উম লাহে লাহে ইমান কাম কৰে আৰু
হয় সিহঁতেতো নিজৰ হাজিৰা হে উঠাব লগাগে
হয়টোৱে সেইটোৱে
তাতে কাম কিমান হৈছে কিমান খিনি কৰিব পাৰে আহ যিজনৰ মানুহ আছে স তেওঁৰ কি অসুবিধা হৈছে সেইটোতো বুজি নাপায় সিহতে কামটো শেষ হ'ব লাগে আৰু আবেলি পইচা ক লব ল'ব লাগে আৰু যাব লাগে
হয় হয় দু দুই দিনৰ ভিতৰত
মই তোমাক ফোন কৰিছিলো এটা কথা সোধাৰ কাৰণে এই মোৰ এজন ভাল চিনাকী আছিলে এ যিজানে তোমাৰ ইটা বালি চিমেণ্ট গীতি এই গোটি খিনি মানে দিয়াৰ ব্যৱস্থা কৰে আৰু মানুহজন মোৰ বহুত আগৰ পৰা চিনাকি হয় তেওঁ বহুত কম দামতে মানে এই বস্তুবোৰ দিয়াৰ ব্য্য়ৱস্থা কৰে আৰু যাৰ হয় হয় হয় আৰু যাৰ ঘৰৰ লৈকে গাড়ী গৈ নাপায় আহ তেওঁলোক সৰু গাড়ীৰে এ সেইবিলাক দিয়াৰ ব্যৱস্থাও কৰি দিয়ে
অ এবাৰ লগ কৰাব নাম্বাৰ দিব
হয় হয় মই ভাবিছিলো যে তোমালোকৰ যি লাগা যি আনিলাো ত়ু আনিলা আৰু যি লগা আছে সেইবোৰ তুমি সেই মানুহজনৰ পৰা ললে ভাল হয় আৰু মানুহজন যিহেতু মোৰ বহু পুৰণি চিনাকিী হয়
গোটেই বস্তু বিলাক দিয়ে আৰু
হয় গতেই দিয়ে গতেই গতেই দিয়ে আৰু তোমাৰ বহু আহ বেলেগতকৈ তোমাৰ বহু কম দামতে পোৱা যায় অ আমাৰো ঘৰৰ যেয়া তেতিয়া আমি বনাইছিলো আমি সেই মানুহজনৰ পৰাই প্ৰায় ভাগ বস্তু বোৰ লৈছিলো আৰু তেওঁ কৈছিল যে কেতিয়াবা কৰ'বাত যদি আৰু লগা হয় মোক ক'লে হ'ল মই বৌ বেলেগত কৈ বহুত কম দামতে কৰি দিয়ে বুলি কৈ আছে আৰু মই গমো পাইছো নিজেও আমাৰ ঘৰৰ সময়তো তেওঁ বহু কম দামতে কৰি দিছিলে
হয় হয়
আৰু লগতে তোমাৰ আহ আহ লোৰ ব্য্ৱস্থাও কৰি দিয়ে মানে এই যে পোষ্টৰ গাঁঠনি কৰিবৰ কাৰণে যে লোহাই ইউজ কৰা হয়
অঁ অঁ
সেইবোৰ তোমাৰ মানে বহুত কম দামতে আনি হ'লছেলাৰ ৰেতত একদম, হয় মই সেইটোয়ে ভাবিছো ছিলো যে যদি তোমালোকে ঘৰটো বনাই আছা যিহেতু, বস্তুবোৰ টো ইমান দাম তোমালোকে বাহিৰৰ পৰা চাগে মেনেজ কৰিবও নোৱাৰিবা।
তে লাগিব কৈ আছে মিস্ত্ৰীয়ে।
হয় তোমাৰ এনে এতিয়ালৈকে কিমান আ গ'ল বাৰু? মানে ইটা, বালি।
আমাৰ এতিয়ালৈকে আপোনাৰ বালি এক গাড়ী গ'ল, ইটা এক গাড়ী গ'ল, চিমেণ্ট গ'ল।
হয়, হয়।
এটা ৰুমে, এটা ৰুম আৰু আধা হৈ আছে আৰু কাম কামখিনি। মিস্ত্ৰী আৰু পাঁচ ছয় মাহ গোটেই শেষ হ'বৰ কাৰণে পাঁচ ছয় আৰু লাগিব কৈ আছে।
অঁ বহুত টাইম লগাই আছে মানে একেৰাহে- একেৰাহে নাহে চাগে, একেৰাহে নাহে চাগে। ন মানে এই এদিন বাদ এদিন সেনেকে
অ সেনেকে সেনেকে কৰি আহে। ঠেকাত- ঠেকাত দিছো যে সেইকাৰণে এনেকা কৰি আছে আৰু।
হয় হয়, তাৰমানে সিহঁতে কি কৰে জানা, তোমাৰ বহু কেইটা কাম একেলগে লৈ থৈ দিয়ে। তাৰ পিছত আ তেওঁলোক বেলেগ আৰু মানুহক বা মিস্ত্ৰ্ৰীক কামত লগাবও নোৱাৰে। যিহেতু ইহঁত- ইহত, হয় মানে নিজৰ আ কামটো সিহঁতে লৈ থৈ দিয়ে। তাৰপিছত এজন-এজন কৰি ইহঁতে সকলোৰে কাম কৰি গৈ থাকে। সেইকাৰণ লাষ্টত গৈ কেনে কিছুমানৰ বহুত দেৰি হৈ যায়।
অঁ আৰু আমাৰ ইয়াতে তিনিটা মিস্ত্ৰী কৰি কৰি কেনে আহে, অকল তিনিটা মিস্ত্ৰী আহে কাম কৰিবৰ কাৰণে।
অঁ, আমাৰ সময়তো পাঁচজন মান আহিছিল। সেইকাৰণে আমাৰ সোনকালে হৈছে, কিন্তু সেই কম অঁ, মানুহ থাকিলে কামো কম হয়-হয় কাম নও কম হয় আৰু কামৰ পৰিমাণো কম হয়।
হয়', হয়।
আৰু যিহেতু বস্তুৰো দাম ইমান স্ত্ৰীৰো খৰচ ইমান। এদিনৰ মিস্ত্ৰীৰ হাজিৰা তোমাৰ আঠশ টকা হৈ
হয় হয় কষ্ট ইমান হৈ আছে আৰু আমাক থাকিব কাৰণে খাব গনে
হয় হয় সেই পুৰণি ঘৰ খকে তুমি যদি বেৰবোৰ গুচাই কিনে ইটাৰে গাঁথনি কৰি আছা তেনেহলে সেইটোতো বহুতে কষ্ট কস্তু হয় আৰু মানহ থাকিবও যিহেতু সেই ঘৰতে হয় হয়। অ বুজিছো আমাৰ আমাৰো এনেকুৱা হৈছিলে কিন্তু আমাৰ এক্সট্ৰা দুটা ৰুম থকা কাৰণে আমাৰ সেই অসুবিধাটো নহলে।
হয় আমাৰ এনে এক্সট্ৰা ৰুম নাই যে সেইকাৰণে অকমান অসুবিধা হৈ আছে।
হয় হয় তেওঁলোকে সেইটো তেওঁলোকে বুজি নাপায় নহয়। এ কিমান অসুবিধা এতিয়া হৈ আছে।
অ হয় চাই এটা ৰুম কৰি বনাম বুলি ভাবিছো আৰু এটা কিটচেন আৰু এটা বাথৰুম কৰি।
হয় একেলগে এটচ কৰিম বুলি ভাবিছো এতিয়া এইটো বাথৰুমটো অ বাথৰুমটো কামৰ সিহঁতে কৰিবনে বেলেগ কোনোবাই আৰু কৰিব বা
নাই সেনেতে কৰিবা গোটেইখিনখিচন ৰুম খিনি গোটেই সেনতে কৰিব আৰু পেইণ্ট কালাৰ কৰা কামো সেনতে কৰিব আৰু।
অ অ কালৰ ও সিহঁতে কৰিব। কালাৰ তুৰ কাৰণে এ মোৰ লগতো এজন চিনাকী মানুহ আছিলে। অ যদি সিহঁতে কৰে কম দামতে বা কম পইচা লৈ কৰে বুলি ভাবা তেনেহলে সিহঁতক দিবা নহলে মই ভাবিছিলো যে মোৰ এই যিজন চিনাকি আছে তেওঁ ভাল কালাৰ কৰে আমাৰ ঘ ঘৰো তেওঁৱে কালাৰ কৰিছিলে।
অম', ৱাইৰিং কৰা মানুহ আছে যদি বিচ বিচাৰিব আৰু।
ৱাইৰিং কৰা?
ৱাৰিং কৰিবৰ কাৰণে মানুহ লাগে আৰু। সেইটোও সেনেতে নকৰে বোলে।
অহ', আচ্ছা, লাইনৰ কামতো সিহঁতে নকৰে।
অহ', সেহতে লাইনৰ কাম নকৰে।
অহ', সেনেকুৱা লাইনৰ কাম কৰা মানুহতো মোৰ চিনাকি সিমান নাই। তথাপিও মই দুজন মানক জানো। আহ', তেওঁলোকে এতিয়া কৰে বা নাই মই সুধি কিনে তোমাক জনাম। আৰু যদি কৰে? আৰু যদি কৰে? তেওঁলোকক মই মাতি দিম। বাকী কথা বতৰা খিনি তুমি পাতি ল'বা কেনেকে কি হয়। কি লয়? আৰু বস্তু কি- কি লাগে, সেই গোটেই লিষ্টবোৰ দি যোৱাৰ কথা তুমি পাতি ল'বা। আৰু? ঠিকে আছে আৰু তোমাৰ বাথৰুমৰ গাতবোৰ খন্দা হ'ল নেকি?
অহ', - অহ', গাতবিলাক খান্দিছে। ৰিং বিলাকো বহালেই আৰু বাথৰুমৰ।
হয়। কিমান দক খান্দিছে গাতবোৰ?
গ
হেইটো অপোনাৰ পন্ধৰ ফুট আৰু বিশ ফুট। অহ', ভালে ত কৰি ত মানে?
অহ', - অহ',
অহ', ঠিকে আছে। আহ', স সেই গাতবোৰ খন্দা কাম সিহঁতে কৰিছে। নে তোমালোকেৰ এ
ন', বাহিৰা-বাহিৰা-বাহিৰা মানুহ লগাইছো। সেহেনতে কৰা নাই এইটো। বাহিৰা মানুহ লগাইছো আমি সেইটো কৰিব কাৰণে।
অহ', আচ্ছা। মানে সিহঁতে গাতবোৰ খান্দা কামতটো নকৰে।
নকৰে হেনতে গাতবোৰ খন্দা কাম আৰু - আৰু এটা কোৱা-কোৱা কাৰণেও গা্ডা সানিছো আৰু।
অ, কোৱা হয়, হয় মানে কোৱা ঠান্দা খ্ন্দা হ'ল নে নাই। কান্দি আছা।
কুৱাটো খান্দি আছে বাৰু সেইটো এতিয়ালৈকে পানীতো ওলাই অহা নাই
আচ্ছা পাহাৰ এৰিয়া যে সেই
অ হয় বেছিকে খান্দিব লাগি আছে মাজে মাজে পাথৰো পাই যায় যে
অ পাথৰো ওলাই নেকি তাতে
পাহাৰৰ পাহাৰৰ জাগা নে পাথৰ বিলাক থাকেই আৰু
হয় হয় সেইটোতো গম পাইছো কিন্তু তোমালোকৰ পাহাৰতো সেনেকুৱা পাথৰ থাকিব বুলি মই ভবা নাছিলো কিয়নো তাতে মই বহুতেৰে কুৱা খণ্ডা দেখা পাইছোতো
হয় হয় আমাৰ অকমান জেগাটো ইমান ভাল ভাল নাই আৰু আমাৰ সেইকাৰণে পাথ পাথৰ থকা জেগা সেইকাৰণে
অ আচ্ছা ঠিক আছে বাৰু তুমি চাই লোৱা তাই কেনেকে কি কৰিব কৰা আৰু মই সেই মানুহজনৰ নাম্বাৰটো তোমাক দি দিম তুমি কথা পাতি পাতি ল'বা ভালদৰে নহলে এ তেওঁ যদি অ ফ্ৰী সময় পায় তেনেহলে মই তেওঁক মাতি দিম তোমালোকে ভালদৰে কথা পাতি ল'বা কি কি বস্তু লগা আছে কিমান পৰিমাণৰ আৰু লাগিব গোটেইখিনি চাই কিনে কথা পাতি ল'বা
হয়
ঠিক আছে দিয়া অ ঠিক আছে দিয়া দিয়া থাকা দিয়া অ।
উ।